শুনিছ।
উম,
কিছুমান বস্তু বেয়া লাগে অ।
এ কে এনেকে কৰিলা ন,
মানে কি, এই ধৰ তোমাৰ এ যোনটো মিচিকীয়া হাঁহিটো, হাঁ!
এনেকে নকবা, প্লিজ।
তাতে মানে বহুত কথা গম পাই আৰু।
নকবা দেই।
কিনো ক'ম আৰু সঁচা কথা দিয়াচোন, মিছাওতো কোৱা নাই।
এতিয়া মই তোমাক বুজালো হয়, এতিয়া হোৱাটছআপত আহাচোন মই তোমাক বুজাই দিম।
কি কও, সঁচা নেকি কথাটো?
নহয়।
ভাত পানী খালি?
খালো, তুমি খালা নে নাই?
কিহেদি খালি মাংস দি, নে কি?
অঁ' মাংস দি খালো, মাংস মাটি দালি ভাত।
অঁ' কি কও?
উম'
বা তোৰ কপাল ফুলিল দেখোন অও।
কিয়? অ' চাবা, এ ও।
মই মানে এয়াৰপৰ্টছ লগাই আছো ন, সেইকাৰণে-
ইয়েচ ইয়েচ ইয়েচ ইয়েচ।
বেলেগ দেখোন হাঁ।
তাকে।
কালি পা আমাক লগ দিবি নে নে ফোনতে থাকিবি? কৈ দিয়া আৰু নাহো বুলি।
মোৰ লগত এইবিলাক চিষ্টেম নাই বুইছা।
নহয় নাহো বুলি কৈ দিবি আৰু যেতিয়া মন যায়।
এই নাই নাই। থেইত।
যে মই যাব নোৱাৰিম আৰু তোমালোকে আৰু কথা বতৰা পাতিবা আৰু মই নাযাওঁ আৰু ওলাই আজিকালি।
এএ হেই। মই এতিয়া মই এতিয়া কামত ফকাচ দিব লাগিব মই এতিয়া কামত ফকাচ দিব লাগিব, বহুত কাম আছে।
আৰু কামত ফকাচ দিলেহে তুমি আকৌ তেতিয়া আকৌ ন অকন ঘূৰিব মেলিব পাৰিবাগৈ।
য়েছ আকৌ তোমাৰ এতিয়া ট্ৰাসক্ৰিপচ অঁ সেইটো আছেই।
তাকে তাকে, এ হেৰি ট্ৰেন্সপৰ্ট বিজনেটোৰ কথা কৈ আছ?
অঁ' ট্ৰেন্সপৰ্ট বিজনেছটো আছেই।
ট্ৰান্সপোৰ্টটো তোৰ কিন্তু ভাল চলি আছে তোৰ, মই গম পাইছো।
এয়া ভগৱানৰ কৃপাত চলি আছে আৰু যেনে তেনে।
ঠিকে আছে ঠিকে আছে। মানে কি ট্ৰেন্সপৰ্টৰ কামবিলাক আজিকালি নকৰে না। ত' তই কৰি আছ যে সেইকাৰণে ভালেই কৰিছা।
উম'
ক কি কম ভাবিছিলি?
অঁ' এই তোমাৰ এই এই তোমাৰ এইডাল কি বুলি কয়? এই ডিজিটেল কে ৱাই চিৰ কাত এ ৱাই ফাইৰ পৰা মোক অটি পি এটা পঠিয়াইছে হাঁ, -
অঁ' তাৰপিছত, -
চানসাৰ আধাৰ কিবা এডাল, কি হয়? এইটো সেইটো পা আহে নি?
নেজানো। চাব লাগিব ভালকে, মোক দি দিবিচোন হোৱাটছএপত।
উম'।
মই দিছো চোৱা।
ত দি দিয়া মই চালেহে গম পাম।
উম, উম উম।
চেন্ঞ্চাৰ আধাৰ বুলি আহিছে ন।
চানচাৰ আধাৰ।
অ', তই-তই বাৰু গাড়ীখন ভালকে চলাব পাৰিছনে? গ্লিচ মাৰি আছে জান'।
এই এতিয়াও
এই অথনি কপিতৰ লগত মই বহি থাকোতে
অ'।
গ্লিছ মাৰি আছিলে।
মোৰ নাই মৰাটো।
এই তোৰ আধাৰৰ হেৰিটো অ'। ভেৰিফিকেশ্যনটো, তাৰ কাৰণে অ টি পি গৈছে।
অ', অ', অ'।
তোৰ যে আধাৰ কাৰ্ডটো যে দিছ, আধাৰ কাৰ্ডটো যে সিহঁতে যে দিব
অ'।
ত' তাৰ কাৰণে তোৰ নাম্বাৰটো মাৰোতে এটা অ'টি পি গৈছে তোৰ মোবাইলত।
অ', সেইটোহে অ', দি খুজিলে দিলো।
অ', সেইটোৱে খোজিছে দে, অ টি পি টো মানে তোৰ কাম তোকে কৰি আছে গম পালি?
অ'।
আৰু অ', মই পাইছোৱে এই গ্ৰুপত নহয় জানো এইটো।
উম।
সম্ভৱ মোৰ ওপৰতেই থকা যেন লাগিছে মোৰ।
উ, এইবিলাক এই কামৰ কাৰণে আৰু।
অ', হয় নেকি?
পিছত
এনে, এনে কথা বতৰা ঠিকেই নে নাই কেনেকুৱা?
ঠিকেই, থাকিব খালি আৰু।
ঠিকে আছে, হে, হা।
এই এইবিলাক কাম হোৱাৰ পিছত পাঁচতিকি যাব।
অ', সেইটোও হয় বাৰু। কথাাটো বহুত বেছি ভুল কোৱা নাই তই। একো নাই দিয়চোন, যি দুদিন, যি দুদিন পাইছ ন।
তাকে ময়ো ভালে পাইছো মইছো দে মোৰ কলকটাকে হ'ব।
অ', যি নহওক কিবা এটাতো হ'ব ন।
কিবা এটাতো হবো ভাই।
ঠিকে আছে, তই মানে কি জান তই পাব লাগিছিল আগতে। গম পাইছ নে? তোৰ মানে এতিয়া লাষ্ট টাইমত পাইছ তই।
মই মানে, এতিয়া এনেকা হৈছে, এতিয়া এনেকা হৈছে জানা?
উম, তৌ গাড়ীত উঠিবলৈ বহুতে মন কৰি আছে ন।
গাৰিত উঠিব সে বহুতে মন কৰি আছে আৰু প্লাছ তোমাৰ, মোৰ নাম গাড়ী এখনেই আছে এতিয়া মানে।
সেইটোৱে মই গম পাইছো।
এতিয়া নাই, আৰু গাড়ীখনৰ তেলো বেছি নাই।
উম, একো নাই-একো নাই। মোৰহে জানো কি হ'ব কৈ আৰু একো গম পোৱা নাই দেই।
নাই-নাই হোৱাই দিম - হোৱাই দিম, টেনশন নকৰিবা।
তাকেতো। বাকী কোৱা খবৰ খাতি ঠিকেইনে ভালে আছা?
খবৰ-খাতি চলি আছে।
উম,
আছো আৰু কিবাকে জীয়াই।
গম পাইছো-গম পাইছো খেলা ধূলা কৰি আছা?
উম, খেলা-ধূলাাবলাক কৰি আছো।
বঢ়িয়া - বঢ়িয়া - বঢ়িয়া। অলপ দেহাতটো চাগে ভাল লাগি থাকে ন খেলা ধূলা কৰিলে?
উম-উম কাট বা ষ্টৰি শুনিবা নেকি?
আই এম ডি গুৱাহাটীটোৰ ফৰকাষ্টৰ বা মেছেজ আহিছে ঐ থঠাণ্ডাৰ ষ্টম। লাইটনিং এন কিবা-কিবি। তাৰপিছত দেখি বৰষুণ চৰষুণ একো নাই।
একো নাই। নেক্সট থ্ৰী আৱাৰ্চত আহিব বোলে।
হা?
আৰু তিনি ঘণ্টা পাছত আহিব বোলে।
তাকে, তই কি ক'ম কৈছিলি?
কাটাবা ষ্টৰি টো কও নেকি কাটাবা ষ্টৰি।
ত' কাইলৈ লগ পালে দি আছোঁ ৰ কাটাপ পা হা ত, কাইলৈ যে লগতটো পামেই মই। হয়নে নহয়? তেতিয়াতঠ আছ তোক মই, কি হাঁহিটো বহুত বেলেগ আৰু ন। বেলেগ হাহি দি
কটা বছ
কটাপা কথা নাই বতৰা নাই অথনি পাহু ল উলিয়ালে এইবাৰ কটপা হা তহৰ চাদা ফেচবুকত যি আহে তাকে আৰু ন?
অ, যি আহে এ
তাকেইতো।
গম পাইছো - গম পাইছো বা এটা বস্তু মই চাই আছিলো বুজিছ?
উম,
বহুত মানুহে কাম কৰে বহুত মানুহে। উম, গম পাইছনে? তোমাক মই বস্তু এটা দি আছোঁ তুমি চালে গম পাবা। তাক মই হোৱাটছএপত দি দিম। তুমি চাবাচোন ভালকৈ বস্তুটো টাইম লৈ চাবা।
উম, দিবাচোন মোক দিয়ে দিয়া নেকি?
দিলোওৱ তোমাক। তুমি হেডফোন লগাই আছা নে নাই
আছো লগাই লগাইছোঁ
লগাই আছা ন
উম
ঠিকে আছে এনেই মানে চাব পাৰিবা আৰু মনৰ শান্তি
অ
গম পালা
উম ক'ত পালাও এইটো
মই মানে অলপ চাৰ্চ কৰি আছো
দিয়াচোন কৰা কৰা কৰা
কিহৰ ওপৰতনো মানে বেচ হৈ আছে বস্তুবিলাক
উম ইয়েছ ইয়েছ
গম পাইছা
উম
এই বস্তুটো মই যি দেখিলোঁ মানে কি তোমাৰ এই যোনখন যে ই বাস্তৱে গাড়ীখন লৈছে
নৌ
মানে বাস্তৱে মোক ফটো চটোবিলাক দি আছিলে সি চেকেণ্ড হেণ্ড গাড়ী ব্যৱায়াৰ কৰে টো যিমান যি সলেও। এই গাড়ীখন তোমাৰ ইমান সোন ইমান সোনকালে ৰখি যোৱা গাড়ী নহয় এইখন মানে চলিব
চলিব ইয়াতে মানুহ মানুহ দেখিয়ে মানে গাড়ীখনত গম
নহয় নহয় মানুহ মানুহ দেখি নহয় এই মই মানে হেৰি চাইছো তোমাৰ এই গাড়ীখনৰ ভিডিঅ' এটা দিছিলে
অ
ভিডিঅ'টোত চাই চাওঁতে মানে মই তেতিয়া গম পাইছিলো যে অ গাড়ী এখন দেখোন বহুত দিনৰ বহুত দিনৰ পৰা চলি
মই মই তোমাক কৈছিলোঁনেে এইটো ক'ৰ হয় বুলি
উম, গম, গম পাওঁ গম পাওঁ ম
চোপৰা
দাঁত কেইটা উলিয়াই থাককা তেতিয়াহে হ'ব
ইয়েছ ইয়েছ ইয়েছ এ তুমি বঢ়িয়া বস্তু এটা দিলা ঐ
বিনোদ চোপ্ৰা
বিনোদ চোপ্ৰা
তাৰ পৰাইহে লৈছিলে এই গাড়ীখন
চাফীয়া হুছেইন
কিনো কম তোমাক মই এ হ'ব দে তই হেৰি কথা কচোন মোক ব ঐ তই এবিলাক ফাল্তু কথা বাদ দে মোক হেৰি কথা ক এই উ বাহু বলি কথা ক
বাহুবলী তোমাৰ উম', এই বাহুবলীত তোমাৰ এই কি বুলি কয় কাটাপাই যে এই বাহুবলীক মাৰি দিছিলে।
উম
কিহৰ কাৰণে মাৰিছিল আদেশ আদেশটো সি কিয় এনেকে পালন কৰিলে বাৰু
আদেশতো তই হেৰিত ছা হোৱাটছএপত চা তেতিয়া গম পাবি
অ হ। চাইছো।
গম পাইছ নে।
ইয়েচ।
আৰু এটা দিছোৱা ডছটো চোৱা।
ঐ ক হেৰি যে কথা এটা কওঁনে।
উম হম ক ক তোৰ তো কবলৈ মন আছে ন মই জানো ত। হম
এই তোমাৰ অ। আদেশ আদেশ তোমাৰ আৰু হেৰি এইডাল কি বুলি কয়। এই।
এনেই ভাতেই খালি নে ভাতৰ লগত কিবা বেয়া বস্তু খালি।
নাই নাই এই হেৰি তোমাৰ খা এডাল কি বুলি কয় উম। কি কেনেকে কম এতিয়া তোমাক মই এ আমাৰ যে এন জি অ' যে পইচা যে দিয়ে।
অ।
মানুহটো তপাক নেকি অলপ।
নাজানো দেই।
মই মানে পালোঁ মানে।
অ হ'ব পাৰে ন ডাউট মই ইমান ভালকে মই চোৱা নাই ন মানুহটোৰ ওপৰত মই ইমান। উ হেৰি কৰা নাই আ হা। ইমান ভিতৰতো সোমাই যোৱা নাই মানে।
তুমি যিয়ে নহক মোৰ এন জি অৰ ভাল বস্তু এটা মোক দিলা ভাল লাগিলে।
সেইটোৱেই কথা।
এতিয়া আমি এটা আৰু এটা। আৰু এটা এক ষ্টেপ কেনেকে আগবাঢ়িব পাৰিম কোৱা। তাৰে মোক এটা এক্জাম্পল দিয়া।
মানে কি জানো কথাটো আমি বহিব লাগিব ভালকেই দিন।
কেছ।
মানে ইমান সহজ নহয় দেই।
সহজ নহয় সহজ নহয় য়েছ য়েছ এইটোতো হয় বাৰু।
কাৰণ বহুত কষ্ট কৰিছে ইহঁতে।
বহুত উম।
মই মানে আমাৰ এন জি অৰ এন জি অ'ৰ মেইন কথা কোৱা নাই।